অ' কোৱা।
অ', কি কৰি আছা?
এনে আছো কি কৰিবা ঘৰতে, তুমি কি কৰি চা পিছে?
অ', মই ঘৰতে আছো ৰবা, বাকী হৈছে খবৰ পাতি কেনেকুৱা?
খবৰ পাতি ভালে দিয়া ঠিক ঠাকে চলি আছে, তোমাৰ কেনেকুৱা?
এ, মোৰো ঠিকে চলি আছে দিয়া। বাকী পিছে কোৱা যোৱা চোৱা পৰিকল্পনা কৰা নাই নেকি হা, ঘুৰা ফুৰা।
পৰিকল্পনা বৰ্তমান কৰা নাই, ৰবা ক'তনো যাবা এই গৰম পৰিছে, মানে গৰম বেছি কৰিলেও সমস্যা বৰষুণ দিলেও সমস্যয়াতটো যোৱাতটো সেনেকে মানে বন্ধই আ হৈছে আৰু ক'বলৈ গ'লে, বাকী তুমি ক'ৰবাত ফুৰিব চুৰিব গৈছা নেকি, গ্ৰীষ্ম বন্ধ হিচাপে।
নাই ফুৰিব যোৱা নাই, মই তোমাৰ গাঁৱলৈ গৈছিলো, বাকী ক'ত যোৱা নাই, আৰু মানে তোমাৰ এই মানে কি বুলি কয় আমাৰ যিবিলাক মেঘালয় ঠাই আছে, সেই মেঘালয়ৰ ঠাই বোৰ দেখি দেখি মানে বা আ মানুহৰ যিবিলাক যোৱাৰ যিটো, তোমাৰ সাৰ সেই সাৰ বা এই যিটো তোমাৰ কয় ন এটা দৃশ্য, সুন্দৰ দৃশ্য। কালি মোৰ লগৰ এটাই মানে ফটো দেখাইছিল আৰু মানে গৈছিল আৰু মানে কি এটা সুন্দৰ দৃশ্য তোমাৰ কি যিটো আমাৰ কয় ন যিটো সূৰ্যটো অস্ত হোৱাৰ সময়ত, বা সেই পাহাৰৰ পৰা ওপৰত মেঘ এনেকুৱা ফটো দেখাইছিলটো কি সুন্দৰ লাগিছিল, সেই দৃশ্যটো বা পাৰে মোৰ চাই কিনে ভাল লাগি গল আৰু। মানে ইচ্ছা যায়, আৰু নিজৰে দিয়াচোন অ', ঘুৰিবলৈ ফুৰিবলৈ বা এইবিলাক ঠাই চাবলৈ আৰু। মানে আৰু জানাই আমি বা আমি যিটো বা তোমাৰ নাজানো বা তোমাৰো হ'ব পাৰে সেইটো মানে বা মোৰ সেইটো হয় বাৰু। মোৰ যিবিলাক, পাহাৰ বা তোমাৰ এই যিটো সেউজীয়া বস্তু বা সেউজীয়া মানে বহুত ভাল লাগে আৰু। মানে থাকি থাকি কিন্ত বাৰু ভাল লাগে না লাগে বা নালাগে নাজানো, কিন্তু মই চাই কিনে বহুত ভাল লাগে আৰু এইবিলাক। কাৰণ আমি এইবিলাক দেখাই নাপাওঁ ন ইয়াতে ইমান এটা আমাৰ ইয়াত অট্টালিকা, অ' পকী ৰ'দ সেইবিলাকহে বেছি আছে ন, সেইবিলাক বস্তু আমি দেখিবলৈ খুবেই কম পাও। তাকেই তোমাৰ, এইবিলাক বস্তু যেতিয়া আমি দেখিম, বা এইবিলাক যেতিয়া বস্তু আমি জানিম টো, সেই বা নতুন, নতুন বস্তু যেতিয়া ঘুৰিম তেতিয়া ভাল লাগে মনতো, আৰু ঘুৰিব ইচ্ছাও যাই দিয়চোন বহুত। খিনিয়ে তোমাৰ, তোমাৰ যায় নে নাযায় পিছে?
অ, তেনেকুৱা মোৰো হয় বাৰু, মই মানে তোমাৰ বহু মানুহে কি কৰে তোমাৰ ধৰা, পাৰ্ক বা বেলেগ বেলেগ সেনেকুৱা বস্তু বোৰত ফুৰিব। ভাল পায় আৰু কিন্তু মই তোমাৰ প্ৰকৃতিৰ মাজত থাকিব বেছি ভাল পাওঁ, ধৰা আ, এতিয়া তোমাৰ ক'বলৈ গ'লে দাৰ্জিলিং হওঁক বা শ্বিলং, বা এনেকুৱা ঠাই বোৰ। দাৰ্জিলিঙত গ'লেতো গম পাবা চাৰিওফালে বৰফ, বৰফ ত' সেইবোৰ ঠাই ভাল লাগে। বা তোমাৰ, আমাৰ যিটো প্ৰকৃতি আৰু একদম পৰিৱেশৰ মাজত যিটো সুৰক্ষিত অনুভৱ হয় ন। তাৰ দৰে একদম মজাটো ক, ক'তো নোপোৱা আৰু। প্ৰকৃতিৰ মাজত থকাৰ দৰে সুখ, তুমি জীৱনত হয়তো কেতিয়াও বিচাৰি নাপাবাই মানে যিটো, এতিয়া তুমি ধৰা ঘৰত থাকিলে বা এতিয়া তুমি চহৰৰ ফালে যদি ওলাই যোৱা, চাৰিওফালে কোলাহল, শব্দ শুনা পাবা বা গাড়ী মটৰ এনেকুৱা বা মানুহৰ ধৰা আহ, যিবিলাক আমাৰ ব্যৱসায়ী থাকে বা বেপাৰী থাকে, তেওঁলোকৰ মাতবোৰ শুনা পাবা। ত, সেইবোৰ মাতবোৰ শুনি বা গাড়ী মটৰৰ এইবোৰ শব্দ শুনি শুনি, মানে দিনটোৰ বাবে তোমাৰ মূৰটো একেবাৰে কিবা বেয়া যেন হৈ যায় ন'! কিন্তু তুমি যেতিয়া প্ৰকৃতিৰ মাজত যাবা প্ৰকৃতিটো এনেকুৱা নহয় যে, একেবাৰে শান্ত পৰিৱেশ। তুমি চৰাই চিৰিকতি বা জন্তুবোৰৰ মাতবোৰ শুনিব পাবা, কিন্তু সেই মাতবোৰ শুনি মানে কিবা এটা মনটো ভাল লাগি যায় বা সতেজ অনুভৱ হয় মনটোত। এনেকুৱা নহয় যে সেইবোৰ শুনি পেলাই কিবা তোমাৰ মূৰৰ বিষ উঠিছে বা, কিবা মানে খং উঠি আহিছে, যে ইমান কিয় শব্দ উঠে ত, ' সেইবোৰ নহয় আৰু। আহ, ধৰা সেয়ে আৰু চাগে প্ৰকৃতিৰ গুণ সেয়ে আৰু। আমি আগতে সৰুৰ পৰা পঢ়ি আছো ন', প্ৰকৃতিয়ে ধৰা আমাক মাতৃ ৰূপে তোমাৰ ডাঙৰ দীঘল কৰে। এতিয়া ঘৰৰ কথা বেলেগ বা প্ৰকৃতিত থাকি কিনে তুমি যিটো অনুভৱ কৰিবা প্ৰকৃতিৰ গুৰুত্ব সেইটো কিন্তু বৰ বহুত মানে বিশেষ আৰু মানুহৰ মনত ক'বলৈ গ'লে। কাৰণ আজিকালি ল'ৰা ছোৱালীয়ে ঘৰত থাকিয়ে বেছি ভাল পায়। তুমি দেখিবা কিমান ল'ৰা ছোৱালী তোমাৰ ঘৰৰ পৰা বাহিৰত থাকে। ঘৰৰ পৰা বাহিৰত থাকিলে, মানে যাব লগা হলেও নিশ্চয় কিবা ধৰণৰ কামত যাব নহ'লে বা তোমাৰ বিশেষ কিবা এটা উদ্দেশ্যত যাব, এনেকুৱা নহয় যে, তুমি ধৰা অলপ সময় এ, এনে পাইছো ত' আমি প্ৰকৃতিৰ মাজত যাই অলপ সময় কটাম। সেনেকুৱা ধৰণৰ চিন্তাধাৰা নাইও। বাৰু ধৰা, বৰ্তমান সময়ত এনেও মানুহৰ ব্যস্ততাটোও বহুত দিয়াচোন। কাৰণ, তোমাৰ আজিকালিতো চব বস্তু কাম বা টকা পইচাৰ ওপৰতে নিৰ্ভৰশীল নহ। টকা পইচা নহ'লে মানুহে তোমাক সফল বুলি এনেও নাভাবে। ত' মানুহৰ মনত বা ল'ৰা ছোৱালীবোৰৰ মনতটো টোৱে চিন্তা থাকে। সেইটো বাৰু মইও জানো কাৰণ, মইও সেই বিষয়ে ধৰা মোৰো কেতিয়াবা এনেকুৱা হয় যে, মই বেলেগ বেলেগ ঠাইত ঘূৰিব মন বা ফুৰিব মন। কিন্তু ঘূৰা বা ফুৰাৰ আগতে এবাৰ চিন্তা কৰোঁ যে, টকা পইচা খৰচ হ'ব কিমান! কাৰণ তুমি কিমান দিননো মা দেউতাৰ পৰা লৈ কৰ'বাত যাব পাৰিবা বা ফুৰিব পাৰিবা! সদায় খুজি থাকিব, এতিয়া যেতিয়া উপাৰ্জন কৰাৰ বয়স আহি পৰে, সেই বয়সতো যদি তুমি খুজি পেলাই যাব লগা হয় তেতিয়া নিজৰেও ভাল নালাগে বা নিজেও যাই শান্তি নাপাম - সেনেকুৱা ধৰণৰ অনুভৱ হয় ন? ত' সেইবোৰ কথাই আৰু ক'বলৈ গ'লে আচলতে। বহু, বৰ বিশেষ মানে প্ৰকৃতিৰ কথা ক'বলৈ গ'লেটো শেষ নহয়। কাৰণ, প্ৰকৃতি তোমাক এনেকুৱা যিটো তোমাক আনন্দ উপভোগ কৰাব সেইটো আনন্দ হয়তো তুমি ক'তো নাপাবা। তুমি এতিয়া ধৰা, লগৰ বন্ধুৰ লগত গধূলি এনে অ কবাত আড্ডা মাৰি আছা বা এনে ফুৰিব গৈছা, তেতিয়া যিটো অনুভৱ হ'ব তাতকে হয়তো তেওঁলোকৰ লগত যদি তুমি প্ৰকৃতিৰ মাজলৈ যোৱা বা ধৰা, আমি যিবিলাক প্ৰাকৃতিক পৰিৱেশ বা প্ৰাকৃতিক দৃশ্য আমি পাহাৰৰ ওপৰত গৈ আমি চাব পাৰোঁ ৰো, সেইবোৰ চাই যিটো ভাল লাগে ন, সেইটো মানে বহুত বেছি আৰু তোমাৰ মনটো ভাল কৰি দিয়ে আৰু তুমি যদি কিবা মানসিক চাপত ভুগি আছা বহুদিনৰ পৰা সেইবোৰো নোহোৱা হৈ যায় আৰু এনেকুৱা নহয় যে তুমি ধৰা এ, যদি ধৰা পাহাৰত গৈছা বা বেলেগ আমি ত' ট্ৰেকিং বুলি যে কওঁ! সেইবোৰত যদি যোৱা, এনেকুৱা নহয় যে তুমি খালি ঠাই এটা ঘূৰিছা বা ঠাই এটাৰ বিষয়ে জানিছা এেনেকুৱা নহয়, তুমি আচলতে তাতে গৈ আমাৰ যিবিলাক প্ৰকৃতিৰ জীৱ জন্তু বা ধৰা কীট পতংগ বিভিন্ন ধৰণৰ আজিকালি দেখা বহুত বস্তু আমি হয়তো দৈনন্দিন জীৱনত দেখ নাপাওঁ বা বহুত ধৰণৰ চৰাই চৰিকটি আমি দেখা নাপাওঁ, কিন্তু তুমি যেতিয়া যাবা উম, ধৰা ক'বাত বনাঞ্চল এটা চাবলৈ গৈছা। ত' তেতিয়া তুমি সেইবোৰ বস্তুবোৰ দেখা পাবা, সেই ধুনীয়া, ধুনীয়া বস্তুবোৰ কাৰণ আমাৰ এনেও যিটো প্ৰকৃতিৰ বিশেষতা সেইটো মানে প্ৰকৃতিৰ বুকুত গৈয়ে চাব পাৰি ন, তুমি বনাঞ্চল এখনলৈ যাবা তাতে কিমান ধৰণৰ পোক পতংগ বা জন্তু বা গছ এইবোৰ দেখা পাবা। ত' সেইবোৰৰ মূল্য কিমান বা সেইবোৰ আমি কিয় সংৰক্ষণ কৰিব লাগে, এনেকুৱা ধৰণৰ গুৰুত্ববোৰো বুজোৱা যায়। মানে এটা মূল্যবোধ অনুভৱ হয়, আৰু যে নিজৰ ঠাইৰ বা নিজৰ যিবিলাক বনাঞ্চল বা নিজৰ যিবিলাক অৰণ্য সেইবোৰ আমি কিয় সংৰক্ষণ কৰিব লাগে আচলতে! এনেকুৱা নহয় যে তুমি কেৱল অ', মনটো ভাল লগাবলৈ ফুৰিবলৈ গৈছা সেনেকুৱা নহয়। বনাঞ্চলৰ এনেকুৱা এটা ঠাই বা অহ, পৰিৱেশ এনেকুৱা য'ত তুমি গ'লে নিশ্চয় কিবা নাই কিবা এটা ভাল দিশ শিকি আহিবায়ে। মানে এনেকুৱা নহয় যে তুমি তাতে গৈছা তোমাৰ মনতটো ভাল লাগিল তুমি উভতি আহিবা সেনেকুৱা নহয়, তুমি তাতে যদি দুবাৰ মানে এবাৰ গ'লে দুবাৰ যাব মন যাব। দুবাৰ গ'লে তিনিবাৰ, সেনেকে মানে মনতো কেতিয়াও ৰখি নাযায় আৰু এতিয়া কি হয়, আমি কিছুমান বস্তু এতিয়া যদি ক'ৰবাত আমাৰ মিউজিয়াম আছে বা চিৰিয়াখানা আছে সেইবোৰত আমাৰ এবাৰ গ'লে হৈ যায়। এ, নাযাওঁ আৰু কিনো চাব যাম কিন্তু তুমি তেতিয়া অৰণ্য এখনলৈ যাবা তেতিয়া এনেকুৱা লাগিব যে আৰু চাগে, বহুত বস্তু আছিল মই যিটো দেখা নাপালোঁ। চাব নোৱাৰিলোঁ ত' সেনেকুৱা ধৰণৰ কথাও আহি পৰে দিয়াচোন, বাকী এই বিষয়ে তুমি কি ক'বা?
এ, ক'ব লগাতো বাকী যি কথা ক'লা আৰু সেইখিনিটো বহুতখিনিয়ে ক'লা দেচোন আৰু লগত তোমাৰ এই আমাৰ যিবিলাক তোমাৰ প্ৰাকৃতিক যিবিলাক সৌন্দৰ্য আছে আৰু বেছিভাগ ক্ষেত্ৰতে উত্তৰ পূৰ্বঞ্চলৰ যিবিলাকৰ প্ৰাকৃতিক সৌন্দৰ্য সেইবিলাকটো মানে লেখত ল'বলগীয়া আৰু মানে কিছুমান ঠাই এনেকুৱা আছে য'ত তোমাৰ গ'লে আৰু তোমাৰ ঘূৰি আহিব মন নাযায়, সেনেকুৱা আৰু ঠাইও আছে তোমাৰ। মানে তুমি পাৰিবা, তোমাৰ পাহাৰৰ একদম, একদম উচ্চতা পাচ-পাঁচ হাজাৰ বা তোমাৰ অ', চাৰি হাজাৰ উচ্চতা ঐ, বহুতখিনি উচ্চতাৰ পৰা যেতিয়া তুমি চাবা বা দেখিবা আৰু আৰে কিমানখিনি মানে ভাল লাগিব আৰু লগতে তোমাৰ যেতিয়া সূৰ্য উদয় বা সূৰ্য্য অস্ত যায় ন, সেইখিনি সময়তো আৰু ভাল লগা তোমাৰ। কি সুন্দৰ এটা পৰিৱেশ দেখা পাবা তুমি। তো মই ভাবো আৰু আমি এইবিলাক যি আমি দেখো বা আমি এইবিলাক যি তোমাৰ বুজো বা আমি যিবিলাক শিকি নতুন, নতুন বস্তু শিকো আৰু এই ঘুৰা ফুৰাৰ পৰা আৰু ত' মই ভাবো আমি এইবিলাক অ', যিমান পাৰোঁ ঘুৰিব লাগে মানে আমাৰ হাতত আৰু যিমান পইচা থাকে বা যিমান ধৰি লোৱা এইবিলাক তোমাৰ জমা কিমান কৰিবা আৰু যিমানে জমা কৰিবা সিমানে তোমাৰ খৰচ হৈ থাকিব ন! ত' এইটো নহয় যে আমাৰ জমা কৰিলে বা তোমাৰতো খৰচ কৰিলে এইবিলাক নহ'ব, ত 'এইটোতো হৈয়ে থাকিব দিয়াচোন।। আমি যাতে এইবিলা সেই নকৰো আৰু, আৰু লগতে আমাৰ য তোমাৰ সেই আছে সমস্্যাাবলাক আছে বা, আমাৰ যিটো ধৰি লোৱা, অন্য যিবিলাক তোমাৰ সমস্যা থাকে ন, ঘৰৰ সমস্যা হওক বা তোমাৰ পঢ়া শুনাৰ সমস্যা হওক, যাৰ কাৰণে আমি বিলাক ক্ষেত্ৰত যাব নোৱাৰো। বিলাক ক্ষেত্ৰত কমকে যোৱা হয়, ত আমি মানে যিমান পাৰো আৰু আমি নি যিয়ে মানে অলপ চেষ্টা কৰিব লাগে, এইবিলাক ঘূৰা ফুৰা কাৰণ তুমি যেতিয়া তুমি ঠাই নতুন ঠাই ঘূৰিবা, তেতিয়া নতুন কথা জানিবা আৰু নিজৰ মনতো তোমাৰ একদম যিটো পাতল লাগি থাকে ন, সেই পাতল লাগি থাকিব আৰু যিমানে তুমি ঠাই গৈ থাকা, সিমানে ভাল লাগি থাকিব। আৰু, আৰু এইটো নহয় যে আমি পইচা অকল মানে যিটো খৰচ নকৰিবলে মানে অকল ইনকাম কৰো, সেইটো নহয় আমি খৰচ কৰিব লাগিব। এ ধৰি লোৱা, আমি কিবা এটা বস্তু লবলৈ কিবা এটা অ' মানে সপোন ৰাখিছো, সেইটো বেলেগ কথা বাৰু। তেতিয়া মানে এইবিলাক পইচা দৰকাৰ হৈ যায়, বা এইবিলাক পইচা জমা কৰাৰ যিটো গুৰুত্ব সেটো আহি পৰে, কিন্তু যেতিয়া তুমি মান দৈনন্দিন জীৱনত কাম কৰি থাকিবা বা তোমাৰ এনেকুৱা ধৰণৰ কিবা একো মানে কিবা বস্তু এতিয়া কিনিবলৈ আৰু। ধৰি লোৱা এইটো মাহত যে এইটো কিনিম বা এইটো বছৰত এইখিনি কিনিম, সেনেকুৱা মানে বিশেষ একো নাথাকে। এতিয়া মানে আমি যিমান পাৰো, আমাৰ ঠাইবোৰ ঘূৰিব লাগে, কাৰণ তুমি আৰু তুমি নিজে জানা যে এইবোৰ ঠাই যেতিয়া তুমি ঘূৰিবা এইবোৰ, এইবোৰ ঠাইত যেতিয়া তুমি বস্তু দিবা কিমান ভাল লাগে ন মনটো তোমাৰ। এইবিলাক যেতিয়া চাবা তোমাৰ সেইবিলাক চালে আৰু বিশেষকৈ তুমি লগৰ লগত যোৱা আৰু। সেই যিটো তোমাৰ কইন এটা ফূৰ্তি, সেই ফূৰ্তিটো মানেটো বেলেগে পৰিসীমাত গুচি যায়, আৰু মানে তাৰ ভাষা তুমি বা তাৰ কথা তুমি বুজাব নোৱাৰিবা আৰু কবলৈ গ'লে। সেয়ে আৰু বাকী কিবা কবা নেকি তুমি আৰু বা আমি কিবা এটা পৰিকল্পনা কৰিব পাৰো, নেকি আমি দুয়োটাই মানে কৰবাত ফুৰিব ফুৰিব যোৱা আৰু।
পাৰি পাৰি, এনেওতো আৰু দহ দিন বা পোন্ধৰ দিনে আছে, আমাৰ গ্ৰীষ্মৰ বন্ধ শেষ হবৰ কাৰণে। ত' কিবা এটা ধৰা, তিনি চাৰি দিনৰ ভিতৰত কিবা এটা ঠাই আমি ধৰা যদি বাচি পেলাই যাব পৰা সেনেকুৱা পইচা উইচা মিলাই যাব পৰা যায়, তেনেহলে সেই বিষয়ে পৰিকল্পনা কৰিম, বাৰু কৰিম দিয়া কেতিয়াবা পৰিকল্পনা ধ একেইদিনৰ ভিতৰত নহলেও পিছলে হলেও আমি কৰ'বাত ন কৰ'ৰবাতো যামেই ফুৰিবলে, বাৰু আজিলৈ তোমাৰ ৰাখিছো দিয়া। পিছে বৰ বিশেষ মানে গৰম লাগিছে, এতিয়া পিছত কেতিয়াবা এই বিষয়ে ভালকে আলোচনা কৰিম।
অ' অ' হ'ব দিয়া, প থৈছো দিয়া।